হেল্লও ভাল, তোমাৰ কি খবৰ?
ভাল। আজি কেনেকে মনত
অ এনে ফট বিলাক চাই আছিলো। ত তেতিয়া মনত পৰি গৈছে আৰু।
অ আচ্ছা, বাকী খবৰ ভালে? অ খালো।
উম মোৰ ভালে খবৰ, খালো মইয়ো। এ জাস্ত খাই উঠিলো। হা? চাহ খালো, চাহ খালো, পকৰী খালো।
অ এ এনেও ঠাণ্ডা ন বতৰটো? ভাল পকৰি খালে। মই চাহ, পকৰি খাই
অ, এই ভাল লাগে এনেকা বতৰত। মূ চুপ খাই ভাল লাগে, মম' খাই ভাল লাগে।
উম-উম, এইটো মই একদম বহি কেনে খাই থাকা
অ, সেইটোৱেইটো।
উম, বাকি আমবুবাজি গলা নে নাই তুমি?
অ গৈছিলো, তুমি গৈছিলা নে নাই?
অ গৈছিলো। এই লগৰ কেইটাৰ লগত গৈছিলো, বা যিহে ভিৰ।
মইতো চেকেন দিনা গৈছিলো, সেইকাৰণে চাগে দেখা পোৱা নাই তোমাক। উম বা বহুত ভিৰ হৈছিলে, একদম মানুহ বিলাক মানে খোজ নাকঢ়িলেও হৈ যায়, ঠেলি ঠেলি লৈ যায় আৰু।
উম, কেইটাত গৈছিলা? সন্ধিয়াত গৈছিলা নেকি?
সন-সন্ধিয়া মানে দুপৰীয়া মানতে গৈছিলো এই কাৰণে বেছি ভিৰ হৈছে, ৰাতিপুৱা গ'লে বোলে বেছি ভিৰ নহয়।
অ, আমি ৰাতিপুৱা গৈছিলো। সেইকাৰণে ইমান নাছিল।
অ, আমিতো একেবাৰে দুপৰীয়া গৈছিলো ন। দুটা, আঢ়ৈটা মানত গৈছিলো।
এই সেইটো টাইমতটো বহুত ভিৰ বাপৰে।
ভিৰ মানে একেবাৰে সোমাবও ইমান পতককে নোৱাৰি। লাইন ধৰি থাকিব লাগে, ধৰি থাকিব লাগে। লাগে।
কিমান, কিমান টাইম লাগিল ভিতৰত সোমাবৰ কাৰণে?
ভিতৰৰ সোমাওঁতে কমেও এক, ডেৰ ঘন্টাটো লাগিছেই মানে। বহুত লাগিছে। উম, ইফালে যি ইফালে যি ৰ'দ। পানী খাই খাই একেবাৰে তত পোৱা নাই, কিছুমানেটো একদম বেহুচ হৈ পৰি গৈছে। ডিহাইড্ৰেট হৈ গৈছে ন? সেইটো কাৰণে। সেইটোৱেটো ইমান গৰম আৰু সেইখিনি টাইমত ভাবিছিলো বৰষুণ দিব, আজি যেনেকে বৰষুণ দি আছিল। সেইদিনাখনতো ইমান ৰ'দ দিছে বাপৰে বাপ।
আমিটো আৰু চাতি-তাতি, পানী-চানি লৈ
অ আমিও লৈ গৈছো, পিছত এইখিনি এটি ন হয় ন আৰু ল'ব লগা হৈছে আৰু। তাতেতো পানী-চানীও বিলাই আছিলে ন। তাৰ পৰাও লৈছো, তাৰপিছতে কিনিছোও।
মই দেখিছো পানী দি আছে, মই ভাবিলো কিয় লৈ আহিলো। এনে সেয়া মানে আৰু তাতেও কিন্তু পানী-চানি চব বস্তু
ভালেই, এইটো কিন্তু ভাল কৰিছে। কাৰণ বহুত তাতে বয়সীয়াল মান মানুহ বিলাকো গৈছে ন?
উম।
সিহঁতেও মানে নোৱাৰে এনেকে আৰু বাহিৰা মানুহো গৈছে, ফৰেনাৰ বিলাকো গৈছে।
উম ডুবৈৰ পৰা আহিছে বাপ ইমান ধুনীয়া ধুনীয়া।
অ তাকে সিহঁতে মানে আমাৰ কালচাৰটো চাব আহিছে আৰু কেনেকা লাগে। প্ৰত্যেক বাৰে আহে বোলে কিছুমানেতো। উম আৰু কিছুমানে ফাৰ্ষ্ট আহিছে, কিছুমানে বোলে আগ আগৰ পৰাই আহি থাকে মানে বছৰে বছৰে, সেনেকাই মানে আমি ইয়াতে থাকি আমিয়ে এনেকা যাব নোৱাৰো পতককে।
ম মৌ মই প্ৰথম মে ফাৰ্ষ টাইম গ'লো মই।
অ সেইটোয়ে, মই ছেকেণ্ড বাৰ গৈছো, আগতে এবাৰ গৈছিলো। ত এনেকা সিহঁতেতো যায়ে থাকে বোলে, এনেকা ইন্টাৰভিউ বিলাক চাইছো ন। ফৰেনাৰ আহিলে টো একদম নিউজ লাইভ আহি জাই ন আগতে, কিন, অহ। অ ইনষ্টাত পুৰা একেবাৰে দি আছে যেনেকা তেনেকা ইংলিছত কথা পাতিয়ে আছে সিহঁতে।
উমম কিন্তু এটা বস্তু বেয়া কিন্তু অম্বুবাচীত, এই বাহিৰা মানুহ আহে পুৰা লেত
এ লেতেৰা কৰি ৰাখে একেবাৰে একো হেৰি নাই নিজৰ সিহঁতে জাগাটো কিন্তু পুৰা চাফ চাফা কৰি ৰাখে কিন্তু আমাৰ ইয়াতে আহিলে আৰু এটা কথা আমাৰ মানুহ পৰাই শিকে না কাৰণ আমাৰ মানুহ বিলাকেও এনেকুৱা পানী চানী খাই যতে ত'তে পেলাই থৈ দিয়ে
আৰু নহয় এহঁতে সেইটো কৰিব লাগে য'ত মানে পানী দি আছে কিবা দি আছে তাতে তাৰ মানে ডাষ্টবিন থব লাগে যে সিহতে পেলাবলে
বাইচানস কোনোবা পেলাইও দিছে ত ফাইন চিষ্টেম কৰি দিব
অ আৰু কোনবা মানুহ যেনেকে স্কাউট এণ্ড গাইডৰ আছিল ন সেনেকুৱা মানে চোৱাটো মান মানুহ মানুহ থাকিব লাগে
মানুহ থাকিব লাগিছিলে অ আৰু আজিকালিতো এনেকুৱা বহুত এনেকা আছেতো এন এছ এছ আছে এন চি চি আছে ইহঁতক ডিউতিত লগাই দিব লাগে ন তেতিয়া মানে অলপ ভাল হয় আৰু মানুহবিলাক কাৰণে হেল্প হয় কিছুমানেতো চিনি নাপায় অ আৰ্মি বিলাককে নেভি নেভিও আছে এনফৰ্চ আছে সিহঁতক দিয়া মই দেখা নাই পইচা পইচা টো দিয়ে বুলি শুনা পাইছো দিয়ে বোলে কিন্তু বেছি নিদিয়ে। অ সেইটো ইণ্টাৰ্ণশ্বিপ ন কৰিলো মানে আমাৰ কল--অ কলেজত আমাৰ অলপ কাম চলি আছিলে নে মেগাজিনৰ ৱাল মেগাজিনৰ সেইকাৰণে কৰাই নহল উম আৰু এতিয়া এইবিলাক ইন্টাৰ্ণশ্বিপটো মানে ইয়া যোনে আমাৰ এতিয়াতো আমাৰ চিস্কচেম পাৰ হৈ গল ন যোনকেইতা জুনিয়ৰ আছে সিহঁতে মানে ইণ্টানৰ্শিপ কৰিব গোটেই ফুল হৈ গৈছে মানে আমি কৰিব পাৰাই নাই উম আৰু আমাৰতো অলৰেডি কমপ্লিট হৈ গল না অ মানুহক সেৱা কৰিতো ভালে লাগে
উম উ ভাল আছ চাৰ্ভিচ কৰি আৰু একদম উম ইমান ভাল পানী চানী দি কেনে নিজৰ কাৰণে ভাল অ
উম আৰু এটা বহুত ভাইৰেল হৈছিলে ভিডিঅ'টো মানে লাইনত মানুহ বিলাকে আছিলে আৰু এজনী আইতাই যে ওপৰৰ পৰা মানে বিচনী মাৰি মাৰি দি আছিলে যে চবকে অ সেইটো ইমান ভাল লাগিছে চা কিনে মানে সেইটো ইহঁতেতো ইফালে থাকে অ বাবাবিলাকৰো কাজিয়া কিছুমান এনেকা মিছা ধংগী বাবা বিলাকো আহে ন
উম কিন্তু কাজিয়া কিয় কৰি ত নিজে গম পাব লাগে যে মন্দিৰত কোনে কাইজায়া কৰে
এই তাকেইতো মন্দিৰ এটা ইমান পবিত্ৰ জাগা জাগা হয় তাতে শান্তিৰ কাৰণে মানুহে যায় তাতে কিয় এনেকা কাজিয়া কৰিছে তাকে বুজি পোৱা নাই আৰু তাতে মই চাইছো পুলিচ বিলাকো আছিলে কিন্তু সিহঁতেও একো কোৱা নাই মানে
কি পুণ্য পাপ পাপে কৰি আছে চোন
অ আৰু নৰ্মেল মানুহ বিলাকেও মানে এনে কোৱা ওচৰে পাজৰে যোৱা নাই কাৰণ সিহঁতেও ভয় খাইছে না।
আৰু মেনেজমেণ্টটো ভাল নহয় এবাৰ। ভাল কৰা নাই পুলিচ বিলাক মানে নিজে গম নাপায় কোনফালদি যাব লাগে।
অ ৰাস্তাটো মানে যোনটো হয় বোলে আচলতে সেইফাল দি নহয় ঘূৰাই কেনে লৈ গৈছে বোলে। আৰু কিছুমানেতো অ। আৰু কিছুমানে মানে এনেকে লাইনত যাব নোৱাৰে পৰি গৈছে মাথা ঘুৰাই কিনে ওপৰেদি। উঠি উঠি গৈছে ন তো ওপৰেদি উঠ।
আৰু ট্ৰা্সফৰ্মাৰ ফাটিছে জানা না। কথাতে তাইৰ মানে ছোৱালীটো কি হৈছিল তাই যে উশাহ লব পৰা নাছিল। লে তাই মানে ওপৰ দি গৈছে তাই আৰু বেলেগ বুলি ভাবি মাৰিছে তাই।
অ তাকেতেতো আজিকালি মানে মানুহ বিলাকৰ কি থিংকিং ন থিংকিঙৰ কাৰণে এনেকুৱা হৈছে। পিছত এই ছোৱালী আৰু মানে হাজবেণ্ডটো এনেকে কৈছেও।
যে উম অ আ আমাৰ নিজৰ আম। আৰু বেলেগ মান নহয় এইটো আাৰ নিজৰ মানুহে কৰিছে।
অ' সেইটোওতো আমাৰ ইয়াৰে মানুহ আমাৰ নিজৰ। মানুহ গাৰে মানুহ বিলাক এনেকুৱা কৰিলে বেলেগৰ পৰা কি আশা কৰিব সিহঁতে। আৰু আমি কত মানে ক কোনোৱে ক'তোৱে ছেফ।
উম, দাদা এই এটা, এটা আনটি। আৰু আংকলে কাজিয়া কৰি আছিলো না সেইটো কি বিস্কুটৰ কাৰণে। আ ব বাহিৰত টুৰিষ্টে কি কৰিছোনা সেইটোও চাই আছে জানানা। কিমান বেয়াকে ভাবিছে হচোন যে ইয়াৰে মানুহ বিলিলাক।
আৰু এইবিলাকৰ কাৰণে মানে আমাৰ ইমেজ টো বেয়া হৈ যায়, আৰু আমাৰ কালচাৰ টো আমাৰ মন। মন্দিৰৰ কেনেকাে কি হয় মন্দিৰ বুলি কলে একদম পবিত্ৰ জোগা ন? সেইবিলাকত কাজিয়া পেচাল কৰিবই নালাগে আচলতে কিন্তু সিহঁতে। একেবাৰে বেয়া কৰি দিছে।
বাহিৰা মানুহ কি বাহৰা মানুহতো বাদ বাদেই দিয়ে আমি মানে ভাবিবই নোৱাৰো। নিজৰ মানুহ যদি এনেকুৱা কৰে আৰু কি? উম, তাৰে মাজত আৰু। কৈছে হা জুবিন দা বুলি জয় জুবিন দা আ জুবিন দাই কি কৰিব তাত? নহয় আমি যাওঁতে তেতিয়া কৈছিলে। মই ক'লো যে জুবিনদাই কি কৰিব জুবিন দাক কিয় কৈ আছা এনেকুৱা? তাৰ পিছত। মামা বোলে ম মামা আহি কিনি কি কৰিব অ'।
মাক দৰ্শন কৰিব কৈছে সেইটো কৰ ন। যোনটো কাৰণে গৈছে সেইবিলাক আৰু কন্ট্ৰভাৰ্চি লৈ আহিব দৰকাৰ নাই ন?
উ, এনেই মানে ধেমালি কৰি এইবিলাক ধেমালি কৰা বস্তু নহয় বেলেগলে মাৰি লয় তাই।
কোৱাৰ কাৰণে তো মানে মোৰ মতে। তেনেকা মন্দিৰত গৈছে তো, মন্দিৰৰ মাৰ কাৰনেই যাব লাগে আচলতে। পুৰা মন শান্তি কৰি কেনে, চাফা কৰি কেনে, সেনেকা আৰু সিহঁতে এইবিলাক। উম, মানে সিহঁতে গৈছে কিহৰ কাৰণে এইবিলাক কৰিবৰ কাৰণে গৈছে।
সেইটোয়েতো, সেইটোয়েতো বেয়া বস্তু ন যদি কিবা ভাল কৰিব গৈছা ভাল মন্দিৰ। জানা উল্টা-পুল্টা কিয়ও কৰিব লাগে। আৰু এটা এই আন্টি কি উছানা এক বছৰৰ বাচ্ছাতো লৈ আহিছে। ইমান গৰমত ইমান ভিৰ।
সেই অ'পোৱালী বিলাকৰ কাৰণে বহুত দিগদাৰতো গৰমত এনেকে যোৱাত।
আৰু মানুহৰ মানে আমি ইমান কষ্ট পাইছো এই কেচুৱা বাচ্ছাতোক কিমান কষ্ট।
কিমান কষ্ট পাইছে, সেইটোয়ে তো, উশাহৰ প্ৰব্লেম হয়, কিছুমানতো বহুত উশাহৰ উশাহত। প্ৰব্লেম হৈ আছে, কিছুমানে একদম পৰি পৰি গৈ আছে। উম,
মইতো ভাবিলো হ'ল আৰু আজি, মই মৰি যাম এনেক
সেইটোয়েতো মই ভাবিছো এবাৰ মানে ওলাই আহিম নেকি মানে। পৰা নাই আৰু লাইনত থাকিব কাৰণে। পিছত ভাবিছো ইমান খিনি আহি পাইছো আৰু এই। এইয়ে এইটো আহিব পাৰিছো কাৰণ মোক মাতিছি ছেনা মানে এনেকা আৰু স নিজৰে বেয়া লাগিব এইটোৱেটো আৰু যাম যাম বুলি এটা আশা আছিলে সেইকাৰণে গ'লো আৰু যিমান যি কষ্ট হ'লেও অ' যা যাম বুলি কৈ কিনে নগলে বেয়া কথা ন? সেইকাৰণে গৈছো আৰু। আৰু এনেকে বাকী এনেকে পূজা-চূজাত
আমিতো আমাৰ লগৰ কি হৈছে দুই তিনি-ঘন্টা আমিও থিয় আছিলো। তাৰ পিছত পালো দুই তিনি ঘন্টা নে পাঁচ ঘন্টা মানে আছিলো তাৰ পিছত পালো তাত। তে তাৰ পিছত আমাৰ লগৰজনী তাইক ক'লে মই ক'লো যে ব ইয়াতে চিৰিয়াছ আছে তাতে বহু আমি। তাই কি লে আগত ভগৱানক নমো দিলো তাৰ পিছত এইটো কৰিম। তাই মানে ধাক্কা, ধাক্কা মাৰি-মাৰিয়ে আৰু ধাক্কা মাৰি-মাৰি বাহিৰতেই ওলাই-ওলাই দিছে তাৰ পিছত মই কলো লগৰজনী মোক খং উঠিছে মই কলো যে তই তোক মই কৈছিলো বহিবৰ কাৰণে বহাও নাই এটা মানে এটা ফটো ওলোৱা নাই পিছত নিজৰে বেয়া লাগিব যে এটা ভগৱানৰো ফটো লোৱা নাই ইমান মানে কষ্ট কৰি আমি এইটো কৰিছো ৰখিছো ইমান দেৰি মানে লাহে-লাহে একদম ওলাই দিছে ওলাই দিছে তাই বাহিৰত ওলাই তাৰ পিছত ভাবিলো উম তাৰে মানে লোকেল মানুহ ক'লে লোকেল মানুহটো ক'লে যে এইফালে ৰাস্তা আছে তিনিটা ৰাস্তাও আছে তাৰ পিছত তাৰ পিছে-পিছে গৈ আছো দুটা ৰাস্তা বন্ধ তিনি থাৰ্ড নম্বৰ এই ৰাস্তাটো কি হল এ কোনোবা আছিলে সোমাই দিছে আমাক জানে তাৰ পিছত গৈছো এনেকুৱা
উম কিন্তু বহুত বেয়া আছিলে ৰে মেনেজমেন্টটো অলপ যদি ভাল ৰাস্তা-চাস্তাৰ কাৰণে হেৰি কৰিলে হয় আৰু মানে লেতেৰা-ফেতেৰাৰ কাৰণেও যদি এনেকা জাবৰ-চাবৰ দি জাবৰ-চাবৰৰ কাৰণে ডাচ- বিন থৈ দিলে হয় তেতিয়া বহুত ভাল হ'লে হয় আৰু উম
আচ্ছা শুন না মাৰ ফোন আহি আছে হা মই পিছত কল কৰি আছোঁ। তোমাক অ-অ দিয়া-দিয়া বাই-বাই